শুনিচা নে তুমি শুনিচানে?
অঁ অঁ শুনি আছোঁ দিয়া কোৱা?
অঁ অঁ বাকী ভালে আছা ন?
উম ভালে আছোঁ তোমাৰ কেনেকুৱা খবৰ?
উম ভালে আছোঁ দিয়া বাকী ফোন চোন নকৰা হ'লে যে মই বোলো কিবা বেয়াই পালা নেকি?
নাই নাই বেয়া কেলেই পাম আৰু
অ। তাকে বোলো স্কুল শেষ হোৱাৰ পিছৰ পৰা ফনে কৰা নাই মই বোলো ক'ত আছা কি আছা খবৰ এটাকে লওঁ। একে দেখোন।
উম এনেই আছিলোঁ ৰ'ব বহি তুমি কি কৰিছা?
মই আছো তোমাৰ এনেই আছো এখন এই মায়ে এখন তোমাৰ হা আলুৰ বাকলি গুচাব দিছে মানে তাকে হেৰি কৰি আছিলো আৰু
অঁ হয় নেকি ভালেইচোন কাম কৰা মানে ঘৰৰ?
কাম কৰো মানে এতিয়া ভণ্টি এজনী আছে তাই এক্জামলৈ পহি আছে যে এতিয়া মানে উপায় নাই আৰু ঘৰত। কৰিব লাগিব তেনেকে বৰ বেছিকে কাম নকৰোঁ সিহঁত দুজনীয়ে কৰি থাকে মানে মোৰ দুজনী ভণ্টি আছেতো। এতিয়া সিহঁতৰ দুজনীৰে মানে এক্জাম চলি আছে মানে।
অ হয় নেকি কিবা পঢ়ি আছে?
অ পঢ়ি আছে তোমাৰ এজনী তোমাৰয়া ডিগ্ৰী পঢ়ি আছে মানে চতু
অ অ ভাল সেইকাৰণে তোমাৰ মানে এতিয়া সিহঁতৰ এ একযাম কাৰণে তুমি কাম কৰিব লগা হৈ আছে আৰু ভালেই।
অ তাকেই আৰু শিকি আছো কিবা এটা অলপমান
হাঁ অঁ অঁ কি ক'লা
শিকি আছো বোলো অকণকণ ইমান এটাও নোৱাৰোঁ বোলো হো
অঁ নাই একো নাই শিকিব লাগে আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই ন ঘৰৰ সকলো কাম মানে সকলোৱে শিকিব লাগে
হয় হয় ঠিকে কৈছে তুমি পিছে তুমি এটা কথা লক্ষ্য খ গৈছে নে আজি মানে আজিকালি অকণ গৰমতটো মানে আগতকে বেছি দিয়ে এতিয়া তোমাৰ মানে গৰম যিহেতু দিয়ে আছে কিন্তু তুমি এটা কথা অনুভৱ কৰিব পাৰছাে নে নাজানো কিন্তু আগৰ তুলনাত মানে এতিয়া গৰমটো মানে অতিমাত্ৰা দিব ধৰিছে মানে
হয় তুমি ঠিকে কৈছা দিয়া মানে এইকেইদিন মানে আগত চাবচোন কেইবা কেইবছৰমান আগতে ইমান এটা গৰম পৰা নাছিল কিন্তু এইবাৰ মানে থাকিব নোৱাৰাকে গৰম হৈছে
হয় হয় ঠিক কৈছে বিশেষকে মই মানে আচলতে এই কাৰণবোৰ মানে এতিয়া গৰমৰ যি সমস্যা সেই সমস্যা কেইটা মানে জ্বলন্ত সমস্যাস সমূহৰ ভিতৰত এটা সমস্যা হয় আৰু মানে কাৰণ বোৰ আচলতে মানৱজনিত কাৰণেতে হয় এতিয়া তুমি মানে গোল উষ্ণতা যি দিনক দিনে বৃদ্ধি পাই আছে এতিয়া আমাৰ মানুহে মানে যি হিচাপত মানে গছ গছনি কাটিত অভিলং কৰি আছে মানে গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰি আছে তোমাৰ চহৰৰ য মানে তোমাৰ নলা নৰ্দমা ব বনাবলৈ যি হিচাপত মানে গছ গছনি কাটি আছে ফলসৰূপে মানে অকণ গছৰ অভাৱতেই মানে গৰমতে দিনক দিনে বৃদ্ধি পাই আছে নহয় জানো ন কি কোৱা।
তুমি ঠিকে কৈছা আজিকালি দেখিছাই চাগে মানে গছ গছনি কাটাটো বহুত বাঢ়ি গৈছে ন মানে জনসংখ্যা আচলতে জনসংখ্যা বৃদ্ধিৰ ফলতে হৈ আছে দিয়াচোন এনেকুৱা কাৰণ যিমানে জনসংখ্যা বৃদ্ধি। ঠি হৈ আছে সিমানেইে মানে সকলোৰে মানে থাকিব এতিয়া জাগ কালি নহয় সকলোৱে মানে এনেকুৱা মানে পাহাৰ চাহাৰত এনেকুৱা গছবোৰ কাটি তাতে মানে ঘৰ চৰ বনাই বসাবাস কৰিবলৈ আছে সেইকাৰণে আমাৰ মানে গছ গছনি যিমান কমি আছে আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰাও সিমান কমি গৈছে দিয়াচোন।
হয় হয় ঠিকে কৈছো তুমি আৰু তাৰ উপৰিও তোমাৰ এতিয়া ধৰি লোৱা। মানে ব মানে গছ গছনি কাটিতো আছে কিন্তু বনাঞ্চল যে ধংস কৰি আছে বনাঞ্চল ধ্বংস কৰাৰ ফলত মানে আমাৰ যি বন্যপ্ৰাণী আৰু মানুহৰ মাজাজত সংঘাত হৈ আছে এতিয়া বিভিন্ন কাৰণত আমি। তুমি এটা কথা উপলব্ধি কৰিছা নে নাজানো কিন্তু আচলতে বনৰ কাষৰীয়া অঞ্চলবোৰত মানে মানুহে লাহে লাহে গছ গছনি কাটি মেলাই ঘৰ বনাই থাকে। লৈছে এতিয়া ফলস্বৰূপে তোমাৰ কি হয় আছে বনৰে জীৱ জন্তুৱে মানে আহাৰ পোৱা নাই। আৰু তেওঁলোকে মানৱ মানে এতিয়া মানুহ য জনবসতি পূৰ্ণ ইলানবোৰত মানে আহিবলৈ ব গৈছে ফলচৰটো মানে প্ৰত্যেক বছৰে তোমাৰ ধেৰ মানে মানুহো মৃত্যুৰ মুখত যাবলগীয়া হয় ইপিনে বনৰীয়া জীৱ জন্তুও মানে বহুত বেছি মৰে। তুমি কি বুলি ভাবা ইয়াৰ কথা
তুমি একেবাৰে ঠিক কৈছা আচলতে এইটো ইমান মানে। বহুত বনৰৰে জীৱ জন্তু আজিকালি মৃত্যুমুখত পৰিবলৈ একা হৈ আছে সেইটো কাৰণে। সেইটো কাৰণে আচলতে আমি মানুহবোৰে বহুখিনি সাৱধান হ'ব লাগে দিয়াচোন।
হয় হয় ঠিকে কৈছা তুমি আৰু বিশেষকে প্ৰদূষণৰ ওপৰতো তুমি লক্ষ্য কৰিছা নে প্ৰদূষণৰ দিনত দিনে বাঢ়ি গৈ আছে নহয় জানো।
অ', তুমি ঠিকে কৈছা, আচলতে প্ৰদূষণটো ক'ব গ'লে আমাৰ মানুহবোৰৰ কাৰণে হৈ আছে দিয়া সঁচা কথা ক'ব গ'লে কাৰণ এতিয়া চাবা, আমাৰ ধৰা গাড়ী মটৰৰ কাৰণে আমাৰ কিমান বায়ু প্ৰদূষিত হৈ আছে, কাৰণ তাৰ পৰা যোনটো ধৱা ওলাই ন, আৰু আজিকালি টো তুমি দেখিছাই, ৰাস্তা ঘাটত ওলাই যাব নোৱাৰি, গাড়ী মটৰ এনি টাইম চলিয়ে থাকে আৰু
মানে আজিকালি এনেকুৱা হৈছে যে মানুহবোৰে অকণমান যদি ওচৰৰ জেগাত যাব লগা হয়, তেতিয়াও মানে আমি গাড়ীখন লৈ যায়, যাৰ যাৰ আছে বা যাৰ মানে সেই, ঘৰত আছে। এই তেওঁলোকে ওচৰত ক'ৰবাত যাব লাগিলে বজাৰতে হওক বা কাৰোবাৰ ঘৰত যাব লাগিলে গাড়ী খন লৈ যায়, কিন্তু মানে তেওঁলোকে নাভাবে যে সেইটো কাৰণে কিমান প্ৰদূষ ষণ হৈ আছে, তেওঁলোকে অকণমান খোজকাঢ়ি গ'লে আমাৰ দেহাটোও ভাল, লাকে শৰীৰটোও ভাল থাকে, বা আমাৰ প্ৰদু খনৰ অকণমান, কিবা অলপ হ'লেওতো মানে সেই ভাল ন।
হয় হয় তুমি ঠিকে কৈছা আৰু আচলতে প্ৰদূৰ্ষণ বুলি ক'ব গ'লে এতিয়া প্ৰদূৰ্ষণ বিভিন্ন ধৰণৰ আছে এতিয়া মই তুমি ঠিকেছা মানে আচলতে মানুহৰ কাৰণে বসুৰ হৈ আছে কিন্তু এতিয়া ধৰিলে প্ৰদূষ বুলি কলে তুমি ক'ব গ'লে মানে আটাইতকৈ মানে মহত্বপূৰ্ণ হৈছে তোমাৰ বায়ু প্ৰদূৰণ এতিয়া আমাৰ বিহুত টো মানে অভাৱ হৈ আছে দিনক দিনে ফলস্বৰূপে আমাৰ যি উশাহ নিশাহৰ মানে বেমাৰ হয় আছে, ধৰি লোৱা, গছ গছনি কাটি তহিলং কৰি আছ। চে বা বিভিন্ন কল কাৰখানাৰ পৰা মানে ধোৱা ওলাই আছে যে যিখিনি ধোৱা মানে ওলোৱাৰ ফলত যি আমাৰ মানে বাতাবৰণ মানে তোমাৰ এটা বাত তাবৰণৰ যি মানে তোমাৰ অশুদ্ধ এটা গেছ মিহলি হৈ আছে, ফলস্বৰূপে আমাৰ মানুহৰটো বেমাৰ হৈ আছে লগে লগে তোমাৰ বিভিন্ন চৰাই চিৰিকতি হওক বা জীৱ জন্তুৰো কষ্ট হৈ আছে, আৰু লগে লগে তোমাৰ এই কল কাৰখানা আচলতে মূল কাৰণ হল জল প্ৰদূষণৰোঁ, এতিয়া বিভিন্ন কাৰণত মানে এই কলকাৰ খানাৰ পৰা ওলোৱা মানে আৱৰ্জনা খিনি মান তোমাৰ নদীতকৈ মিহলি হয় বা বিভিন্ন কাৰণত আমাৰ খেতি পথাৰৰ যিখিনি কীটনাশক দ্ৰব্য বা শৈছ মানে সাৰ ব্যয়ৱহাৰ কৰা হয় সেই পানী মানে নিগৰি গৈ পেলাই তোমাৰ নদ নদীত মিহলি হয় ফলস্বৰূপে যি নদ নদীত থকা তোমাৰ কাছই হওক বা মাছেই হওক বা এ' মানে বিভিন্ন ধৰণৰ যি জীৱ জন্তু মানে তোমাৰ নদ নদীৰ ওপৰতে মানে নিৰ্ভৰশীল তেওঁলোকৰো খত তিসাধন হৈ আছে আৰু আমাৰ মানে বিশুদ্ধ মানে জলৰ মানে দিনক দিনে অভাৱ হ'ব ধৰিছে।
অ' তুমি ঠিকেই কৈছা, আচলতে মানে বহুখিনি প্ৰদূৰণ হৈছে এইবোৰৰ কাৰণে, আৰু লগতে চাবাচোন প্লাষ্টিক যে আমি প্লাষ্টিক ব্যৱহাৰ কৰো। প্লাষ্টিকৰ ফলত আমাৰ কিমান প্ৰদূষণ হৈ আছে। চাবা এতিয়া আমি প্লাষ্টিকবোৰ যদি মানে এনেকুৱা নদী চদী পেলাই দিওঁ। তাৰ ফলত আমাৰ মানে, বহুখিনি প্ৰদূষণ হৈ আছে, মানে জল, মানে যোনবিলাক জলজ প্ৰাণী আছে, সেইবিলাকে যদি প্লাষ্টিকবোৰ খায় তাৰ ফলত তেওঁলোক মেনে মৃত্যুৰমুখতো পৰিব মানে ধৰে, বাম ধৰা এতিয়া প্লাষ্টিকবোৰ যদি আমি জ্বলাই দিওঁ, থেই তাৰ পৰা আমাৰ আ মানে ধোঁৱাবোৰ যোনবিলাক ওলায়, সেইবিলাক মানে বায়ু প্ৰদূষিত কৰি আছে বা আমি যদি প্লাষ্টিকবোৰ মানে এনেকা মাটিত পেলাই থৈ দিওঁ, সেইবোৰতো গেলি পুচি নাযায় ন, সেইবোৰ গো গোটেই মানে বছৰ বছৰ ধৰি সেনেক কৈ, মানে সেনেকুৱাই হৈ থাকে। তাৰ ফলত আমাৰ ভূমি প্ৰদূষিতও হৈ আছে। আচলতে আমি প্লাষ্টিক ব্যৱহাৰ কৰা যিমান পৰো, কমাবব পাৰো মানে, সিমান কমাই দিব লাগে, তাৰ সলনি আমি কাগজৰ বেগ বা মানে এনেকুৱা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰো ন।
অ' হয়, তুমি ঠিকে কৈছা আচলতে প্লাষ্টিক প্ৰদূষণৰ ক্ষেত্ৰত মানে আমি বিশেষকে সজাগতাটো সৃষ্টি কৰিব লাগে এতি কিয়নো আমি জানোৱে যে ধৰি লোৱা যিকোনো বস্তুয়েই নহওক কিয় এটা সময় ইমানলকে থাকে কিন্তু প্লাষ্টিক এনেকুৱা এটা ধৰণৰ বস্তু যি নি কি তোমাৰ মানে বছৰ বছৰলৈকে মানে শ শ বছৰ ধৰি মানে মাটিতে থাকিছে যায় এতিয়া তুমি প্লাষ্টিকৰ পেকেট এটা যদি তুমি মাটিত পুটি ৰখা সেই প্লাষ্টিকৰ পেকেটটো তোমাৰ নাই কোনো দুশ বছৰ তিনিশ বছৰলৈকেও মানে তাতেই থাকি যাব গতিকে যি মাটিৰ গুণাগত মানদণ্ড বা মাটিৰ যি তোমাৰ মানে আহ মানে যি এটা পলোক পোৱা মানে তাৰ গুণ থাকে সেই পলসুৱা গুণটো মানে কমি কমি আহে গতিকে মাটিৰ উৰ্বৰতা মানে নষ্ট হয় বা বিভিন্ন ধৰণৰ সমস্যা হয় এতিয়া আমি বিভিন্ন কাৰণত দেখা পালো যে গছ এজোপা ৰুলে মানে মাটিত ভালকে মানে গছজোপা মানে নগজেই মানে ভালকে মুঠেই আচলতে ইয়াৰ কাৰণ কি ইয়াৰ কাৰ ন হৈছে মাটি প্ৰদূষণ আৰু মাটি প্ৰদূষণ বিভিন্ন কাৰণত মানে মানৱ সমাজেই কৰি আছে তুমি কি বুলি ভাবা
অ তুমি ঠিকে কৈছা আচলতে মাটি প্ৰদূষন বোলি নহয় আমাৰ যিমানবোৰ প্ৰদূষণ আছে সেই সকলোবোৰ আমাৰ মানে মানুহবোৰেই কৰিছে কাৰণ বেলেগতটো কোনেও ইমান হেই কৰা নাই ন। এতিয়া গাড়ী মটৰৰ পৰা ওলালে বা কল কাৰখানাৰ পৰা যোনবিলাক ধোৱা ওলাই সিবিলাক। সেইবোৰ ফ ফল মানে, সেইবোৰো মানুহৰ কাৰণে হয়। ভূমি প্ৰদূৰণো মানুহৰ কাৰণে, শব্দ প্ৰদূষণো যোনবোৰ। আমি মানে গাড়ী মটৰৰ মানে হৰ্ণৰ শব্দই হওঁক বা। লাউড স্পীকাৰৰ শব্দই হওঁক, এই সকলোবোৰ, মানে আমাৰ মানুহেই কৰি আছো ন।
হয় হয় তুমি ঠিকে কৈছা আৰু বিশেষকে মানে আচলতে কাৰণবোৰ সকলো মানৱজনিত হয়। মানৱ জনিতাৰ কাৰণে হয় বিশেষকে মই মানে ভাবোঁ যে ইয়াৰ ক্ষেত্ৰত আমি সজাগতা। সৃষ্টি কৰা উচিত এতিয়া ধৰি লোৱা জল প্ৰদূষণৰ ক্ষেত্ৰত হওঁক আমি সকলোকে ক'ব পাৰো যে আমাৰ। মানে বিশুদ্ধৰ মানে যি জলৰ অভাৱ হয়। হয় হয় গৈ আছে গতিকে আমি এই ক্ষেত্ৰত মানে এটা সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু। বায়ু প্ৰদূৰণৰ ক্ষেত্ৰত আমি কল- কাৰখানাৰ। কল -কাৰখানা বোৰ আছে সেই কল -কাৰখানা বোৰৰ ওপৰত মানে আমি এটা নাটি লগাব পাৰো চৰকাৰ। আৰু কো মানে ইয়াৰ বিৰুদ্ধে আমি সজাগ কৰিব পাৰো বিভিন্ন ধৰণৰ এটা তুমি যিদৰে। কলা যে আমি থলুৱা মানে বস্তু বোৰ ব্যয়হাৰ কৰো প্লাষ্টিক। বেগ, বেগ মানে ব্যৱহাৰ কৰাৰ সলনি আমি ঘৰত বনোৱা বেগ বা বিভিন্ন ধৰণৰ মানে। কিবা এটা বস্ত যত আমি গছতো মানে কাঢ়ি লৈ যাব পাৰো বস্তু। তোমাক অনা নিয়া কৰিব পাৰো গতিকে তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰা উচিত আৰু। আৰু মানে থলুৱা বস্তুবোৰ। অ মানে বাৰে বাৰে ব্যৱহাৰ কৰা উচিত ফলস্বৰূপে মানে নতুন বস্তু ইমান এটা ব্যৱহাৰ নহ'ব গতিকে মানে বাৰে মানে। যি পৰিৱেশৰ বিনষ্ট হৈছে সেইটো মানে প্ৰায় পৰো মানে প্ৰায়। পৰিমাণে মানে কমি যাব বুলি ভাবো আৰু বিশেষকে আমি গাড়ী মটৰো ব্যৱহাৰ মানে দিনক দিনক। কলব নাই গাড়ী মটৰৰ ব্যৱহাৰ কৰাৰ ফলত মানে তোমাৰ ধোঁৱা -চোৱাটো ওলাই লগতে। ইন্ধনৰো মানে অত্যাধিক ব্যৱহাৰ হয়।
অ ঠিকে কৈছা দিয়া তুমি। আচলতে আমি যিমান পাৰোঁ মানে প্ৰদূষণৰ যোনবিলাক মানে মানে। কাৰণ হৈ পৰিছে সেই সকলোবোৰ কমাই দিব লাগে যাতে আমি। মানে ভালদৰে থাকিব পাৰো বা গছ- গছনি কটাৰ ফলতে কিমান মানে অসুবিধা হৈ আছে আমাৰ। এতিয়া ধৰা। আমাৰ পৰি মানে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা কমি গৈছে আৰু কাৰ্বন -ডাই- অক্সাইড। ৰ মাত্ৰাটো বহুত বেছি হৈ গৈছে ন দিনক দিনানে সেইটো কাৰণে আমাৰ। বহুখিনি অসুবিধা হৈছে বা জীৱ মানে আমাৰ মানুহবিলাকৰ বহু মানে। শুশাহ- চুখাহ লোৱাটো মানে দিগদাৰ হৈ পৰিছে গৰম। বোৰ বেছি সেই সকলোবোৰ আমি বুজি পাইলাই মানে ভাল। দৰে মানে হে কৰিব লাগে ন।
হয় হয় ঠিকে কৈছা তুমি। সেই কথা মানে এতিয়া সজাগ হ'ব লাগিব পৰিৱেশ থাকিলেই মানে আমি থাকিব থাকিব পাৰিম আৰু। পৰিৱেশৰ ওপৰত মানে কোনো মানুহৰ মানে তেনেকে। যে অকল তেওঁৰে অধিকাৰ আছে তেনেকুৱা নহয় সকলোৰে সমান অধিকাৰ আছে আৰু। তাকে ঠিকে আছে দিয়া আমি আকৌ এদিন দিয়া।
অঁ অঁ ঠিকে আছে আজি ৰাখিছোঁ ন।
উম ধন্যবাদ।